অ'! ব্যস্ত আছা নেকি?
নাই, কোৱা?
অ'! ভাত-পানী খালা নাই?
উম, খালো মি
অ, খালো দিয়া এই তোমাক এটা কথা সুধিবৰ কাৰণেহে ফোন কৰিছিলো।
নকা
ত অ, সকলো মানে সকলোৱে লগৰ সকলো - সকলোৱে এতিয়া নিজৰ নিজৰ কামত ব্যস্ত বা নিজৰ কলেজীয়া জীৱনক লৈ বস্ত ত মই এতিয়া তোমাৰ কিছুমান কলেজীয়া জীৱনৰ অভিজ্ঞতা বা কলেজীয়া জীৱনক লৈ কি-কি অ, নতুন-নতুন কথা শিকিলা তাৰ বিষয়ে অলপ জানিব বিচাৰিছো ক'বা নেকি কিবা?
উম-উম অ, ক'ব গ'লে চোৱা এতিয়া কলেজ পোৱাৰ লগে-লগে বহু খিনি পঢ়িব পঢ়িবলে-পঢ় হৈ যাই ন আমি আগতে ভাবিছ ছিলো যে কলেজৰ জীৱন বহুত ভাল হ'ব একো পঢ়িব নালাগে কিন্তু সেইটোতো বহুতেই মানে ভুল ধাৰণা আছিল আমাৰ। ত' কলেজত মানে পঢ়া শুনাটো কলেজত যোৱাৰ পোৱাৰ পিছত ত, মানে বহুতে ব্যস্ত হৈ যোৱা যায় চবৰে ত' এতিয়া এতিয়া ধৰা উম, চেমিষ্টাৰ-চেমিষ্টাৰ ৱাইজ পৰীক্ষাবোৰ পাতে। তেনেকে এটা-এটা চেমিছ আৰম্ভ হয়, ত' সেইবোৰত লাগি থকা হয়। তেনেকে মানে
ভালো লাগে কিছুমান, যে কলেজত আছো কেতিয়াবা, সময় কটাও কলেজখন। যে, মোৰ ভাল লগা কলেজখনত মই, নাম ভৰ্তি কৰাব' পাৰিছো।
সেইটোৱে, আৰু হ এ ভাবিছিলো ধৰা, যে ডাঙৰ হলেই ভাল, ডাঙৰ হলেই ভাল, কিন্তু এতিয়া ডাঙৰ হৈ বুজিছো ন'।
কি সেইটোৱে, এতিয়া ভাবো যে, মানে সৰুতে ভাল আছিল, ত' কলেজীয়া জীৱনতটো কিছুমান ক্ষেত্ৰত ভাল, কিছুমান ক্ষেত্ৰত এনেকুৱা লাগে যে, মানে এটা সময়ত মানে, ভাগৰুৱা যেন লাগে যে, না' সৰুতে ভাল আছি কৈছিলো, কিয় এনেকে কয়, মানে, এতিয়া ভাল নালাগে এনেকুৱা টাইপ।
উম, কিন্তু আকৌ নতুন লগ পাইছো যিহেতু। আ', আগৰ লগ খিনিও আছে। কিন্তু নতুন লগো পোৱা গৈছে। ন', ত' সেই নতুন লগ, পাই কেনেকুৱা লাগিল?
নতুন লগতো, মানে এতিয়া চোৱা, আগৰ খিনিৰ লগতো তুলনা কৰিব নোৱাৰি। ত' নতুন খিনিত টো, নতুন খিনিও ভালেই পাইছো বাৰু। ধৰা মোক পৰিয়ালৰ নিচিনাই হৈ পৰিছো, গোটেই কেইটা।
অ', সেইটোৱেই।
পাতি কৰা, তেনেকুৱা আৰু। ধেমালি ফূুৰ্তি ধেমালি কৰো, বদমাছো কৰো, বদমাছি কাম কৰিলে অলপ ধেমালি মানে।
বুজিছো বাৰু অকে' এতিয়া তুমি, তোমাৰ ধৰা, উম, কিচ কুল না বিষয়ে মানে বহুত ভাল লাগে থাকে নিকি বাৰু
হা-হা-হা
কোনোবা এনেকুৱা এটা বিষয় আছে নে, যিটো তোমাৰ, একদম বহুত ভাল লাগে।
এতিয়া ধৰা মই, উম, মই যোনটো বিষয়ত অ। মই, যোনটো বিষয় লৈছো, সেইটোৱে মোৰ মানে, মেজৰ হিচাপে লৈছো। সেইটো বিষয়ে মোৰ ভাল লাগে। অহ, মানে কেতিয়াবা। কেতিয়াবা কঠিন লাগে যে, মানে বিষয়টো কিন্তু হ'লেও, মানে সেই বিষয়টোৰে মই নতুন-নতুন, বস্তু শিকিব পাৰিছো। ধৰা আহ অসমত কি চলিছে, অসমৰ বাহিৰত কি চলিছে।
অ', সেইটো বাৰু হয়। হ'ল ন। হ'লেও সদায় যদি, এটা বিষয় অধ্যয়ন কৰা যায় তেতিয়া বাৰু সহজ।
অ', অ', সেইটোৱে, হ'লেও কেতিয়াবা আমনিও লাগে। ধৰা, যে এনেকুৱা-এনেকুৱা বুলি উম।
আৰু। আগতে, এতিয়া তোমাৰ যেনেকে মানে মা, আমাৰ মা দেউতাই, মা দেউতাই আগত। আগতে, সৰুতে যেতিয়া বহাই-বহাই, এনেকে পঢ়াই চি ন', কিন্তু আমি যেতিয়া ডাঙৰ হৈ গলো।
এতিয়া মানে। এতিয়া মানে আগত যে, আমি এ-এতিয়া গধূলি হোৱাৰ লগে লগে আমি পঢ়িব বঢ়ো। ছটা বা ছটা, চাৰে ছটা তাৰপা। একেবাৰে আমি ভাত খোৱাৰ সময়তহে উঠিব পাওঁ। কিন্তু এতিয়া কোৱা যে, এ পঢ়িম-পঢ়িম, মানে এতিয়া প্ৰায় তিনি চাৰি ঘন্টা, চাৰি ঘন্টা নহয়। আঢ়ৈ ঘণ্টা, তিনি ঘন্টা এনেকুৱাহে পঢ়া যায়, কিন্তু মানে, পঢ়িবলৈ চেষ্টা কৰো কৰাহে যায় তাকো মানে পৰীক্ষাৰ সময়তহে বেছি সময় দিওঁ আৰু। তাৰ আগত এনেই পঢ়া নাযায় ক'ব গলে।
আৰু এনে সময় ধৰি লোৱা এনে সময়তো বহুত আছে কিন্তু আমি সময়খিনি কেনেকে উলিয়াব লাগে বা কি কৰিব লাগে আমি এতিয়ালে জানা হোৱা নাই আচলতে।
অ সেইটোতো হয়ে।
অ সেইটোৱেই।
উম আহ।
এবাৰ এনেই বোৰ অহ কোৱা।
এতিয়ালে বাৰু নোট চোটচ মানে তেনেকে পঢ়িলে যি নোটছ বনোৱা। হয় আৰু তাৰ উপৰি একো তেনেকে বনোৱা নহয় আগৰ নিচিনা ধৰা।
ছিলো ন অহ। সেইটোৱে এতিয়া আগততো আমি পৰীক্ষাৰ পৰীক্ষা নহলেও এনেওতো পঢ়ি আছিলো। কিন্তু এতিয়া, এতিয়া আগতে পৰীক্ষা নহ'লে অ'। এতিয়াতো সেনেকুৱাকে ধৰা পৰীক্ষাৰ আগদিনা বা আ, আগৰ দুদিন মান আগতহে পঢ়া যায় আচলতে।
উম।
এতিয়া, যোৱা পৰীক্ষা কেইটামান কেনেকুৱা গ'ল?
উম এতিয়ালৈকেটো ভালেই, ভালে গ'ল বাৰু। মানে অ', কিছুমান নোটচ আছিল উম, তাৰে তাৰ পৰাই পঢ়িছো আৰু, আগৰ প্ৰশ্ন কিছুমান আছিল, সেইবোৰ চাইছোঁ। তেনেকে প্ৰস্তুতিবোৰ ঠিকে গৈছে। বাৰু এতিয়া পৰীক্ষাৰ ৰিজাল্ট দিলেহে গম পাম যে কেনেকুৱা হৈছে কি নাই হোৱা।
অ'
মানে আৰু চাত পৰি মানে এতিয়া ধৰা কলেজত কেনেকুৱা কাটে কি কাটে সেইটোতো আমি গম নাপাও ন।
অ অ সেইটো হয় বাৰু।
অহ ত পুৰণা পুৰণি প্ৰশ্ন প্ৰশ্ন। কাকত খন চাই চালে অলপ মানে উম পৰীক্ষাৰ ধৰনতটো বুজিব পাৰি যে মানে। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, বা এনেকুৱা ধৰণৰ মাৰ্কচৰ প্ৰশ্ন আহিব, তেনেকুৱা আৰু।
উম, এতিয়া আহ, যেনেকে আমি যেতিয়া বিদ্য়ালয়ত আছিলো, একেলগে নাচ, গান যিকোনো এটা অনুষ্ঠান হ'লেই আৰু ন', নাচ গান। কৰিছিলো, এতিয়া তুমি তাতে মানে কলেজত কৰা নাই বাৰু।
অ', চোৱা এতিয়া মই গানৰ লগত জড়িত মই গান গাই ভাল প হয়তো কেতিয়াবা, আমাৰ ইয়াত অনুষ্ঠান পাতিলে মই গান গাওঁ, আৰু লগতে কিছুমান উম, বিহু নাচিব জানোতো, অলপ অলপ বিহু নাচো অংশগ্ৰহণ কৰোঁ বিহুত। বিহু পাতিলে, তেনেকে অলপ-চলপ। কৰো আৰু।
আৰু এতিয়া ধৰা অ', মানে নাচ গানৰ উপৰিও, খেল-ধেমালি কিছুমান যিহেতু পতা যায় বুলি শুনিছোঁ মই। ত' সেইবিলাকত অংশগ্ৰহণ কৰা নে?
অ', ঠাডা গাম আাৰ দৰু ত পাৰ খ খব আ এটা আছে, তেনেকে সেইবোৰ খেলো, আৰু বেডমিন্টন খেলা যায়, তেনেকে কিছুমান আৰু চেচ হ'লে চেচতো কেতিয়াবা অংশগ্ৰহণ কৰো আৰু, ইমান আগৰ নিচিনাকে নহয় আৰু বাৰু। অলপ অলপ তেনেকে কৰো আৰু।
অ' সেইটোৱেইে এতিয়া আজিকালি তোমাৰ ধৰা সামাজিক মাধ্যমৰ প্ৰভাৱ প্ৰভাৱ যিটো আছে সেইটো বহুত হৈ গৈছে ন?
উম, উম, উম।
উম
কিন্তু ইয়াৰ ভাল আৰু বেয়া দুইটাই আছে ক'ব ক'ব গ'লে। মানে ভাল দিশটো হ'ল যে আমি সহজেত মানে বস্তু বোৰ পাই যাওঁ। আৰু বেয়াটো হয় যে সময় বহুত নষ্ট হয়, ধৰা এতিয়া ইনষ্টাগ্ৰামটো ধৰা ইনষ্টাগ্ৰামত অলপমান যদি আমি পা নিটটে ইনষ্টগ্ৰামটো চাওঁ বুলি ভাবো, আমি তাতে ৰিল চাওতে চাওতে চাওঁতে চাওসতে আমাৰ কেতিয়া সময় পাঁচ মিনিটৰ পৰা এক ঘণ্টা হৈ যায় সেইটো আমি ধৰিবই নোৱাৰো।
হয় বন
সেইটো বহুতেই বেয়া মানে, সেইবাবে মানে সময় সামাজিক মাধ্যমটো উম মানে অলপ লিমিটত চলোৱাটো চলালে ভাল আৰু চবৰে
অ সেইটোৱে আৰু যে অকল আজিকালি আমি মানে সময় গমেই নাপাওঁ, মোবাইল চলাই থাকিলে আচলতে সময় গম পোৱা নাযায়। সেইকাৰণে আমি অ সেই সেই কাৰণে আমি, আমি ভাবো যে আমাৰ হাতাত বহুত সময় আছে। কাৰণ ৰাতিপুৱা উ তাৰ পৰা আমাৰ যিহেতু বেলেগ একো কাম নাথাকে ইমান, অ। কিন্তু মানে আমি ভাবো যে সময়খিনি ক'ত গ'ল, দিনটো গুচি যায় কিন্তু আমি পঢ়িবই নাপাওঁ। এই মানে সনেকুৱা বহু ক্ষেত্ৰত দেখিছো মই। টো অকল মানে অকল তোমাৰ বুলি নহয় মোৰ ক্ষেত্ৰতো এইটো বস্তু হয়, সেইকাৰণে মই কৈছো আচলতে
উম, হয় বাৰু চবৰে হয় সেইটো।
এতিয়া পঢ়াৰ লগে লগে বহুতে চব চৰকাৰী চাকৰিৰ কাৰণেও মানে প্ৰস্তুতি চলাই থাকে। অ' তোমাৰ কিবা সেনেকুৱা মানে আছে নেকি সেইফালে ভাবিছা নেকি বাৰু?
প্ৰস্তুতি মানে আহ ধৰা এতিয়া আহ এতিয়া গৰ্মেন্ত চাকৰি এটাৰ কাৰণেতো চবেই মাথা মাৰে ধৰা, যে চবৰ জীৱনত এটা গভৰ্মেন্ট চাকৰি লাগে। ত মই এ পি এছ চি ইউ পি এছ চি এনেকুৱা ধৰণৰ কিবা এটা দিম বুলি ভাবো। ত' সেইটোৱে ভাবো আৰু নহলে মই যোনটো বিষয়ত মই মেজৰ লৈছো সেই বিষয়ত মই আগবাঢ়ি পেলাই মই তাৰে ওপৰত কিবা এটা কৰাৰ চেষ্টাও কৰিম বুলি ভাবো তেনেকুৱা ধৰণৰ। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুত, প্ৰস্তুতি লোৱাটোৱে মোৰ মানে
অ অকল অকল অকল অ এ যিহেতু অকল এটা থাকিলেই নহব জীৱনৰ লক্ষ্য উম মানে অকল এটাই ৰাখিব নালাগে বুলি ও শুনিছো। কাৰণ সেই লক্ষ্যটোত যদি সফলতা পোৱা নাযায়, তেতিয়াহ'লে আন এটা লক্ষ্য
আৰু আৰু ধৰা এতিয়া মানে সেই তত সফলতা লাভ কৰিবো আমি অলপ মানে অ পৰিশ্ৰম কৰিব লাগিব। তেতিয়াহে মানে আৰু ধৈৰ্যও ধৰিব লাগিব যে পাম, কিন্তু এবাৰতে যে সকলো মানে নাপায় ন, ত অলপ কষ্ট কৰিলে তাৰ ফল পোৱা যাব।
কষ্ট কাৰণ এতিয়া যিহেতু কলেজীয়া জীৱন চলি আছে। এই কলেজীয়া জীৱন খিনিতে আমি আচলতে কষ্ট কৰিব লগা হয়। আৰু ক এতিয়া কষ্ট কৰি কৰিলে হে আমি পিছলে ফলটো পাম।
অ। সেইটোৱে, সেইটোৱে মানে তেৱে মানে মই বিচাৰো আৰু ভাবো
অ সেইটোৱে আৰু এতিয়া ত' তোমাৰ উ কলেজীয়া জীৱন যিহেতু মানে পঢ়া শুনা চলিয়ে আছে। আৰু জা সেইটোয়ে আৰু যাতে পিছলে মানে এনেকে ভাল উম কি ফলাফল তোমাৰ পৰা লাভ কৰো বুলি আশা থাকিল।
উম, উম।
বাৰু অ তেতিয়লে বাৰু অ তোমাৰ কথাখিনি শুনি ভালে লাগিল। অ'অ' দিয়া। হ'ব দিয়া। অ'